হেল্ল'
হেল্ল' অ কি কৰিছে
অ আপোনাৰ মই আপোনাৰ বহি আছিলো
অ অ অ সে' তাৰপিছত মই আপোনাৰ ভাত চাত খালো খাই পেলাই আহি পেলাই অলপ খোজকাঢ়িলো খোজ কাঢ়ি পেলাই আহি পেলাই এ শুবলে আহিছিলো বিচনাখন পাৰি আছিলো আৰু
অ মই মানে এই চকী এখনতে এনেই বহি আছিলো আপোনাৰ ভাত চাত খাই মেলি হল আৰু
উম উম উম ত কিহে খালে ভাত
ভাত আপোনাৰ আজি দালি আলু এনেকে আৰু আছিলে হয়
তাৰপিছত মানে হেৰি এতিয়া কি শুবলে আহিলে নেকি
শুবলে অহা নাই অ অলপ দেৰিকে শুম আক অকমান টাইম আৰু তোমাৰ আধা ঘণ্টা এঘণ্টাৰ ভিতৰত শুই যাম আৰু
আচ্ছা মই মানে হেৰি আপোনাক ফোন কৰিলো মানে হেৰি এটা টপিক এটাৰ ওপৰত মানে ভালকে অলপ আপোনাৰ লগত আলোচনা কৰিম বা আপুনি কেনেকে জানে মতলব' মতামত মানে জানিব বিচ চাৰিম বুলি ভাবিলো আপোনাৰ পৰা উম মানে হেৰি আৰু আমাৰ মানে যোনটো মানে অসমখন মানে এতিয়া অসমখনত মানে উ প্ৰতি বছৰেটো অসমত বানপানী হয়ে চবে জানেই হয়নে নহয়
হয় হয়
সেই এতিয়া আমাৰ আ মেইনলি চাবচোন প্ৰতি বছৰে আমাৰ বাৰিষা চিজন টো মানে এ ধৰি লওক জুন জুনৰ পৰা ধৰি ছেপ্তেম্বৰ মাহলেকে মানে যোনটো আমাৰ খেতি বাতি কৰাৰ সময়খিনি সেই সময়খিনিত মানে মেইনলি আমাৰ অসমৰ যোনবিলাক হেৰি থাকে নদী চদী পাহাৰ থাকে নদী পাৰৰ অঞ্চল বিলাকত বহুত
উম
বানপানীৰ সৃষ্টি হোৱা দেখা যায় আৰু সেই বানপানীয়ে মানে আমাৰ জনবসতি বিলাক, খেতি-বাতি বিলাক বহুত নষ্ট কৰে। আৰু উ নদী কাষৰীয়া এলেকা বিলাকৰ মানুহ বিলাকক মানে বহুল ভাৱে প্ৰভাৱ পেলাই সিহঁতৰ ওপৰত
হয়
তাৰ সেই মানে তাৰে মানে বিষয়ে মানে আপুনি মানে কেনেকে ধৰণে ভাবে মানে কেনেকে ধৰণে আপুনি কব মানে নদীৰ মানে কেনেকে ধৰণে কি কৰা কাৰণে কিয় মানে বানপানী হৈছে সেই কথাবিলাক আপোনাৰ পৰা অলপ জানিব বিচ
হয় মানে যদি অসমক লিখা যদি ৰাজ্য কথা যদি কয় ন কি হৈছে অসমখনতো চবেই জানে কাৰণ যিহেতু পাহাৰৰ মাজত আছে যিহেতু সমভূমি এখন ৰাজ্য হয় চাৰিফালে পাহাৰ আছে যদি লজিকেলি চাবযাই অফকৰ্চ যিমানে যি হলেও ইয়াত পানী হবই কাৰণ পাহাৰৰ পানীটো তললে নামি আহিব ন যদি চাব যায় আৰু সেইটোত ক্ষেত্ৰত বাৰু কিছুমান অ সেইটো হিচাপত অসমখন বনিও আছে কাৰণ অসমখন যিহেতু অসমান কোনোবা এটা দ ঠাইত হলো পানীখিনি জমা হব বা অ তাৰ তলতে থাকিব কিন্তু এনেকুৱা চিটুৱেচন কেতিয়া সৃষ্টি হব যেতিয়া মানে ওপৰলে গুচি আহিব মানে দ মাটি বা যেতিয়া বামলে গুচি আহিব বা যেনেকে আমাৰ বানপানী হয় বা এনেকুৱা এনেকুৱা জেগাত বানপানী হৈ যায় যত হ'ব নালাগে তেনেক্ষেত্ৰত যদি চাওঁ যে আমাৰ কিছুমান আ আমাৰ মানুহগাতো ভুল আছে অ এইটো চা মেইন কথা আহি গ'ল গছ কটা কাৰণ আজিকালি গছ-চছ কাটি দিয়াৰ ফলত কি হৈছে আপোনাৰ গৰা খহনীয়া সৃষ্টি হৈ গৈছে আৰু তেনেকে আহ মাটি ৰোধ কৰিবলে একো ব্যৱস্থাই নাই হয় নাই উম আপুনি এনেই কেনেকে ভাবে, উম কওক কওক
মই ভাবো মানে এতিয়াতো চাবহা আমাৰ ইয়াত যেনেকে মই মানে ভাবো বানপানী মানে হোৱাটো এটা অ কাৰণ সিচাপে নহয় আমাৰ যুগ যুগান্তৰ ধৰি পেলাই সমস্যাই আৰু অ য যোগান্তৰ ধৰি মানে আমি আগতেও হৈ আহিছে যুগ যোগান্তৰ ধৰি আমাৰ বাৰিষা চিজনত মানে এনেকুৱা বানপানী হয় মানে আগতেও হৈছে বহুত বাৰ যে গছ গছনি আছিলে কিন্তু কমকে হৈছিলে, এতিয়া অলপ বেছিকে হৈছে ডিফাৰেন্সটো সেইটোৱে। অ বাৰিষা কালত মানে কি হয় এতিয়া ব্ৰহ্মপুত্ৰ নদীখন মানে এতিয়া ব্ৰহ্মপুত্ৰ খনৰ কথাই কৈছো আৰু এতিয়া সেইখননে দেখি আহিছো ডাঙৰ চবতকে ডাঙৰ নদী আৰু বেলেগ নদী বহুত আছ ছে এতিয়া সোৱনশিৰি, জীয়াভৰলি এনেকে বহুত নদী আছে কিন্তু আহ তাৰে মানে মাজত আহ ব্ৰহ্মপুত্ৰখন ছবতকে ডাঙৰ কাৰণে তাৰ কথা ক'ব পাৰিম আৰু তাত যোনটো মানে অ পানী হয় বাঢ়ি যায় ন তেতিয়া মানে তাত বানপানী হবই আৰু এতিয়া এতিয়া বাৰিষা চিজনতে, এতিয়া এতিয়া কিমান বৰষুণ দিয়ে চাওকচোন অত্যাধিক বৰষুণ দিয়ে ন, অত্যাধিক যেতিয়া বৰষুণ দি দিয়ে। তেতিয়া উম, বান পানীতটো মানে বাঢ়ি যায়।
সেইটোৱে ন,
এ বিশেষকে আপোনাৰ এৰিয়াত, হয় আৰু, য'ত মানে এৰি আমাৰ, অৰুণাচলখন আছে ওচৰতে, অৰুণাচল আছে অৰুণাচলৰ মাজেদিয়ে, ব্ৰহ্মপুত্ৰখন বৈ আহে হয় ন, ত তাক তাত যদি বেছি পানী থাকে, তেতিয়াহ'লে পানী খিনি ক'লৈ নামি আহিব তললৈ নামি আহিব। বানপানী কৰিব গলত, আৰু আজিকালি আপোনাৰ। উম, ব্ৰহ্মপুত্ৰ খনত মানে, সহায় কৰক
মানে আজিকালি কি হৈছে, আপোনাৰ বানপানী আজিকালি আহ। প্ৰকৃতিৰ বানপানীতকে আজিকালি মানুহৰ আৰু, কি চৰি যোনটো কৃত্ৰিম বানপানী বুলি কয় ন। সেইটো আজিকালি বেছি হৈছে, আজিকালি প্ৰকৃতিৰ বানপানী, বাৰ হয় নোহোৱা নহয় প্ৰতি বছৰে হয়। বা এনেকুৱা এটা অনিষ্ট কৰা নাই, অনিষ্ট কষ্ট কৰিলেও, আপোনাৰ খুব বেছি এটা টাইমতে আহে। কাৰণ আজিৰ পৰা যদি আপুনি চাই ন বানপানী হৈ পেলানি। অ মই চাগে মনত আছে দেই, মই তেতিয়া চাগে আপোনাৰ স্কুলৰ টাইমত আছিলো তেতিয়াই বহুত ডাঙৰ বানপানী এটা হৈছিলে। আমি তেতিয়া মানে কি হৈছিলে ঘৰত থাকিব পৰা নাছিলো সেইটো ক্ষেত্ৰত কি হৈছিলে। গৰু বাছ, ছাগলী চব মানে ৰাস্তাত আহিব লগা হৈছিলে। মানে তেনেকুৱা চিটোৱেচন মই আজিলৈকে, দুবাৰ দেখিছো, এতিয়ালৈকে যিমান বছৰ হ'ল, মই ইমান বছৰ থাকি মানে মই দুবাৰ দেখিছো। এনেক্ষেত্ৰত যদি চাব যায় ন প্ৰকৃতিৰ পৰা ইমান এটা অনিষ্টও নহয়। বা হলেও মানে, খুব বেছি, অ পথাৰ মাজতে থাকে মানে, ইমান এটা চিটুৱেচন কৰি নিদিয়ে যে, য'ত নেকি মানুহবোৰ ঘৰৰ পৰা ওলাব লগা হয়। এইটো চিটুৱেচন মানে পোৱা নাই বাৰু দেই। বা নদীৰ ওচৰত থকা মানুহখিনিৰ বা অসুবিধা হয়। সেইটো কথা, বেলেগ হয়, কিন্তু মই চকুৱে দেখাৰ পৰা কৈছো হা, মোৰ কৈছো আজিকালি মানে, বেছিকে, কৃত্ৰিম বানপানী বা বেছি অসুবিধাৰ সন্মুখীন হয়।
উ কৃত্ৰিম বান অ হয় ঠিকে কৈছে, আপুনি কৃত্ৰিম বান। পানী বুলি ক'লে মোৰ, এই ব্ৰহ্মপুত্ৰৰ কথা বাদ দি পেলাই ব্ৰহ্মপুত্ৰটো এটা কৃত্ৰিম, অ হেৰি কাৰক আছে আৰু, মানে যেনেকে ধৰি লওক আমাৰ নদী জলাশয় বিলাক বৰ্তমান, আগতে বেছি দহ আছিলে, এতিয়া বাম হৈ আহিছে। ত ইয়াৰ, হেৰি হৈ গৈছে, জলাশয় বিলাক বহুত খাই গৈছে। ন নগৰীকৰণ আৰু গছ গছনি কাটি পেললে। জলাশয়, চলা হয় পুতি তাত ঘৰ চৰ বনাই দিছে, অট্টালিকা হেৰি কৰিছে ততে কি হব পানীৰ জেগা, পানী ৰখিব জেগা নাইকিয়া হৈ গৈছে তাটো পানী চাৰিওফালে বিয়পি আহিছে। আৰু আপুনি আহ, কৃত্ৰিম বুলি যোনটো শব্দ প্ৰয়োগ কৰিছে। কৃত্ৰিমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেনেহলে, আমাৰ তাৰ এক জ্বলন্ত একজাম্পল আমি দিব লে যদি বিচাৰো, তেতিয়া হ'লে আমাৰ এ গুৱাহাটী মহানগৰীৰ,
অ গুৱাহাটী ক'বই লাগিব। উম,
তাত আপোনাৰ এতিয়া, এই বৰষুণ দিয়ক নিদিয়ক মানে বানপানী হহক নহওক কথা নাই। যদি দুদিন এই দুদিন বৰষুণ দিছে, বানপানী তাতো হৈ যাব।
উম।
দুদিন যদি একৰাহে বৰষুণ দিয়ে বা এদিনো যদি একৰাহে বৰষুণ দিয়ে গুৱাহাটীত বানপানী হব। সেইটো গৰম দিনেই হওঁক বা ঠাণ্ডা দিনে হওক।
হয় মানে কি হৈছে গম পায়? এইবিলাক বানপানী আপোনাৰ পানীটো কোনে শুহিব পানী শুহিবলেটো গছ লাগিব। যদি গছেই নাথাকে, আপোনাৰ শুহিব কোনে? এই হেৰিয়ে আপোনাৰটো নায়ে একো নায়ে গছে যদি নাথাকে। পানী শুহিবলৈ আৰু শুহিবলৈ নাথাকেই ন কোনো। অ' পানীয়ে হৈ যাব ন সেইটোত, হয় নাই বাৰু? পানী ওলাব ক'ত যাব ক'ত? উম।
সেইটোৱে মানে উম হে কথাবিলাক তেনেকুৱা মানে প্ৰকৃতিতো ধ্বংস কৰিছে মানুহে। প্ৰকৃতি ধ্বংস কৰি পেলাই নিজে ভুগিব, অজি তেনেকে ভগাই এতিয়া যেনেকে ভুগ গিবলগীয়া হৈছে তেনেকে বহুত কাৰণত এতিয়া চাব হা, মই গুৱাহাটীৰ কথা গুৱাহাটীত কথাতো কৈ আছিলো, গুৱাহাটীত সেইবিলাক যে গুৱাহাটীতো যোনটো বানপানী হয় সেইটো বোলে। বুলি কয়, কৃত্ৰিম মানে মানুহে সৃষ্টি কৰিলে। সেইটো এটা, এইটো কোনো নদীৰ পানী বহা কাৰণে হোৱা নাই। তাৰ যোনবিলাক ডেমছ আছে ডেমবিলাকৰ পানী তললে যাব নোৱাৰে। ডেমছ বিলাক ড্ৰেইন বিলাক ভৰ্তি হৈ যায় তাত বহুত ডাঙৰ পানী হৈ যায়। আৰু ড্ৰেইন বিলাক ইমান মানে লোট ল'ব নোৱাৰে সেইবিলাক। ড্ৰেইনে যে গোটেই ৰাস্তাৰ পানী খিনি মানে বেলেগলে যে লৈ যাব পাৰে। সেই তেনেকুৱা সেইটো কৰিব নোৱাৰে মানে। ত' তাৰ ফলত। অ' তাৰ ফলৰ হেৰি হোৱা দেখা যায়, এইটো কি বুলি কয়, ৰাস্তাৰ ওপৰতে মানে পানীখিনি দুঘা পাতি থকা দেখা যায়, সেইটোৱে বানপানী হৈ আহিছে। কিন্তু এতিয়া আমি চাবলৈ যদি যাওঁ এতিয়া বৰ্তমান আমাৰ শিৱসাগৰ জিলাত। শিৱসাগৰ এইফালে সেইটো সেইটো এলেকাত, তাত এতিয়া মানে ইমান ডাঙৰ বানপানী হৈছে, ত' মই জনামতে
উম।
অ' এইটো কি বুলি কয়, এ ছফুট-সাত ফুট মানৰ। তেনেকে মানে পানী পুৰা মানে জেগাত ডুবি গৈছে। আৰু মোৰ লগৰ এজন যে সিহতৰ এইটো মানে ভাল মানুহ মানে ধনী ধনী মানুহ আৰু। পকা ঘৰ আছে হেতৰ। মানে হেৰি কৰিছে আৰু মানে আগতে মানে সিহঁতৰ আজিলৈকে বানপানী হৈ পোৱা নাই। কিন্তু সেই নাগালেণ্ডৰ পৰা মানে পানী এৰি দিয়া হৈছে মানে।
হয় হয়।
অ' তটো পানী এৰি দিয়াৰ কাৰণে মানে হেতৰ তাত বানপানী হৈছে। আৰু সি মানে সি মানে এক্সপেক্ট কৰা নাই মানে ইয়াত যে বানপানী
হয়।
হেতৰ গোটেই ঘৰ-চৰ ডুবাই অৱস্থা নাইকিয়া কৰি পেলালে চব। ডুবাই মানে, এতিয়া মানে একোৱেই নাই হেতৰ ঘৰত।
হয়।
কাপোৰ-কানি ফিনিছ চিনিছ সেই ৱাইফাই চাৰ্ভাৰ চফ মানে লেপটপ চেপটপ চব মানে তিতি গ'ল মানে অ মো গতে ঘৰ টো মানে অকল টিংখন বাকী আছে মানে।
উম।
টংখনৰ বাহিৰে চব চব মানে পানীত সোমাই গ'ল মানে, পানীত সোমাই আছে। মানুহকো উটুৱাই নিব ধৰিছিলে কিন্তু মানুহকেইটা মানে যেন তেনে বাচিলে আৰু টিঙৰ ওপৰত উঠি মেলি অহ তেনে তে তেনেকুৱা মানে কাণ্ডবিলাক দেখা পোৱা গৈছে এতিয়া হে এতিয়া মানে সেইটো এটা বহুত ডাঙৰ লছ হিচাপে দেখাই দিব লাগে তেহেতৰ ঘৰত টিভি চিভি ফিৰিছ চিৰিছ ইলেক্ট্ৰিচিটি সব বেয়া হৈ গৈছে ক।
অ মানে কি হয় পানীটো হোৱাৰ লগে লগেটো আপোনাৰ আ এনেও বহুত মহামাৰী হৈ যায় ন আপোনাৰ। আপোনাৰ এনেকুৱা হয় যায় আপোনাৰ এটাজ জেগাৰে ধ্বংস কৰি দিব পাৰে, উম।
বানপানী হ'লে মানে মানুহৰ যোনটো জেগাত বানপানী হয় সেইটো জেগাৰ পুৰা মানে উ বাচি যোৱাটো বহুত কঠিন কাম মানে। জেগাত মানে অ জীয়াই থকাটো অক অ সেইটো জেগাতে মানে ত যোনটো জেগাত মানে টান
হয়, এনভাইৰমেন্টটো মানে টোটেলি মানে হেৰিটোয়ে বদলাই দিয়া। এইটো যোনটো এটা ৱ থাৰ্ট ন একদম টোটেলি হেৰি কৰি দিয়ে, অ ডমেজ কৰি দিয়ে পুৰা।
উম উম সেইটোৱে, এনভাইৰনমেন্টৰ যোনটো চাৰ্ক বা আছে বা উম, আমাৰ অ কি বুলি কম এতিয়া মানে যোনটো মানে পৃথিৱীখনৰ নেচাৰ নেচাৰৰ অ নেছাৰ নেছাৰ টো পৰিৱেশ চক্ৰ
অ পৰিৱেশ চক্ৰ বুলি ক'ব লাগিব আৰু।
অ সেই পৰিৱেশ চক্ৰটোৰ ওপৰত যদি এটা প্ৰভাৱ মানে চেঞ্জ কৰা হয় ন তাক ত তেতিয়া মানে প্ৰকৃতিৰ খং উঠে মানে। ত যেতিয়া খং উঠিব মানে তেতিয়া বিভিন্ন ধৰণৰ আহ দুৰ্যোগ টাইপৰ বস্তু মানে পৃথিৱীখন হুব মানে প্ৰকৃতিয়ে মানে নিজৰ খুববিলাক প্ৰকাশ কৰিব, তাৰ জৰি সেইটো বানপানীৰ জৰিয়তে বা প্ৰচণ্ড ধুমুহাৰ জৰিয়তে আ বা আ ওম বা নহ'লে আপোনাৰ ভূমিকম্প হ'ব পাৰে বা গৰাখহনি কিবা এটা হ'ব আৰু ত প্ৰকৃতিয়ে মানে নিজেও খুব প্ৰকাশ কৰিব মানে এটা প্ৰলয় আনিব আহ যাতে যাতে মানে ধ্বংস কৰিব পাৰে। ত সেই বস্তুবিলাক মানে এ এ মানুহে কৰে মানুহৰ জৰিয়তে কৰাৰ ভূ-প্ৰকৃতি
হয় হয়।
আমি যদি প্ৰকৃতিক সুখী ৰাখিব, প্ৰকৃতি আমাক সুখী ৰাখিছে তত এ যে আমিও প্ৰকৃতি সুখী ৰাখিব লাগিব। ত আহ উ যদি আমি অ সেইটোয়ে যদি আমি প্ৰকৃতিক সুখী নাৰাখো তেনেহ'লে প্ৰকৃতিও মানে নেক্সট লব যে আমাক কেনেকে ধ্বংস কৰিব লাগে মানে চবকে এটা